আছা
ভালে আছো এনেই আছো।
খবৰ ভাল।
ভাল, তোমাৰ?
মোৰো ভাল দিয়া, কিবা কামত ব্যস্ত আছিলা নেকি?
কি কৈছা?
কিবা কামত ব্যস্ত আছিলে নেকি?
নাই নাই কোৱাচোন?
অ আজি মই এটা মানে বিষয়ৰ আলোচনা কৰিম বুলি ভাবিছিলো। কম্পিউটাৰৰ উপকাৰ আৰু অপকাৰৰ ওপৰত কম্পিউটাৰৰ উপকাৰ কম্পিউটাৰৰ উপকাৰ আৰু অপকাৰৰ ওপৰত
আচ্ছা কোৱাচোন নিশ্চয়। কম্পিউটাৰ নিজ যুগৰে এক অত্যন্ত গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কোৱাচোন?
হয় যিহেতু বৰ্তমান আহ শিক্ষা ব্যৱসায় বা চিকিৎসালয় হওক বা আন ক্ষেত্ৰতো কম্পিউটাৰৰ ব্যৱহাৰ আজিকালি অত্যাধিক হৈ গৈছে নহয়নে।
হয়তো।
যিহেতু কম্পিউটাৰ আটাইতকৈ ডাঙৰ সুবিধাটোৱেই হৈছে ইয়াৰ আহ অতি সোনকালে কামবোৰ কৰিব পাৰি বা যি কাম মানুহৰ দ্বাৰা বহুত সময় লাগে মানে কৰিবলৈ। মানুহে কৰিবলৈ সময় লাগে। ত' সেই কামবোৰ মানে কম্পিউটাৰে অতি কম সময়ৰ ভিতৰতে কম্পিউটাৰে সেই কামটো যিহেতু কৰি দিয়াত আমাক সুবিধা কৰে সেইবাবে কম্পিউটাৰটো আজিকালি বহুত মানে অ' আমাৰ উম।
যি কাম মানুহে ডাঙৰ সুবিধা হ'ল। ডাঙৰ ধৰ ঘণ্টাৰ পিছতো কৰিব নোৱাৰে সেই কাম প্ৰতি ছেকেণ্ডত কৰি দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰতো কম্পিউটাৰ বহুত উপকাৰী। ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ সহায়ত অনলাইন ক্লাছ কৰিব পাৰে। প্ৰজেক্ট বনাব পাৰে।
নতুন নতুন তথ্য সংগ্ৰহ কৰিব পাৰে, নতুন নতুন কিতাপ বোৰ আহৰণ কৰিব পাৰে কম্পিউটাৰে তথ্য, সংৰক্ষণৰ সুবিধাও দিছে।
সঁচাকৈয়ে অ' যিহেতু তাতে হাজাৰ হাজাৰ নথি পত্ৰবোৰ আমি আহ, ৰাখ বুট আহ, তাতে ৰাখিব পাৰো, অ' লগা সময়ত সেইবোৰ আমি অ' আমাৰ বেংকৰ কাগজ পাতিবোৰো তাতে আমি যিহেতু ভালদৰে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ সেয়ে বহুত সুবিধা হয়। আৰু অ' হি- হিচাপ নিকাচ বা তথ্যৰ বাবেও আমি অ' অনলাইন লেন- পইচাৰ লেনদেনো কম্পিউটাৰৰ দ্বাৰাই কৰিব পাৰো যিহেতু বা চিকিৎসাৰ ক্ষেত আমি কম্পিউটাৰৰ সহায় ল'ব পাৰোঁ হয়নে?
হয়টো থিক কথা বিভিন্ন পৰীক্ষাৰ ফলাফল বিশ্লেষণ ৰোগ নিজাত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়, মনোৰঞ্জনৰ ক্ষেত্ৰত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। আমি গান শুনিব পাৰোঁ, চিনেমা চাব পাৰোঁ, বিভিন্ন শিক্ষামূলক বা মনোৰঞ্জন মূলক কাৰ্যকলাপ কৰিব পাৰোঁ, কম্পিউটাৰ কিছুমান অপকাৰো আছে। জানানে?
হয় নিচ মই বেছি নাজানো কিন্তু যিখিনি জানো সেইখিনি মই ক'ম। যিহেতু অ' বিশেষকৈ দীঘলীয়া সময়লৈ অ' অ' কম্পিউটাৰটো উম, চলাই থাকিলে, ব্যৱহাৰ কৰি থাকিলে, চকুত বহুত কষ্ট পায় যিহেতু আমাৰ চকুত এটা ৰে'টীনা নামৰ পদাৰ্থ পোৱা যায় ত' সেইটো বহুত অ' কম্পিউটাৰৰ অ' যিখন এটা কম্পিউটাৰ পৰা যি ৰশ্মি এটা আহে সেইটোক খুব বেছি আমাৰ চকুটোক কষ্ট দিয়ে। যাৰ বাবে অ' অতি কম বয়সতে আমি চশমা পৰিধান কৰিবলগীয়া হয়।
উম, ঠিক কৈছা। হেকিং, ভাইৰাছ সংক্ৰমণ, তথ্য চৰি আদি কম্পিউটাৰৰ জৰিয়তে সংঘটিত হ'ব পাৰে, সেয়েহে কম্পিউটাৰ ব্যৱহাৰ কৰাৰ লগে লগে সাৱধানতা অৱলম্বন কৰিব লাগে ঠিক কৈছা শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ আৰু অচিনাকি ফাইল ডাউনলোড নকৰা উচিত। তেন্তে কম্পিউটাৰৰ বাবে আমাৰ উপকাৰী নে অপকাৰী?
অ' সেইটো হয় অ, আমি ক'ব নোৱাৰোঁ যে। কম্পিউটাৰটো আমাৰ বাবে অপকাৰী কাৰণ তাতে বহুত, বহুত ভাল বস্তু আমি কৰিব পাৰোঁ কম্পিউটাৰৰ দ্বাৰা। ত' সেইবাবে ভালদৰে ব্যৱহাৰ কৰিলে কম্পিউটাৰটো বেয়া নহয় যে যে কিন্তু আহ আন এটা কম্পিউটাৰৰ আন এটা সমস্যা হৈছে। তাত চাইবাৰ অপৰাধীৰ আক্ৰমণ কৰা যিহেতু হেকিং, ভাইৰাছ বা আক্ৰমণৰ তথ্য তথ্যবোৰ আমাৰ চুৰ আহ চুৰি আদিৰ ঘটনাও কম্পিউটাৰৰ জৰিয়তে সংগটিত হয়। ত' সেয়েহে কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময়ত সদায় সাৱল হাত, আমি সদায় সাৱধান হ'ব লাগে।
উ কম্পিউটাৰ আমাৰ বাবে উপকাৰী। ন উপকাৰী মোৰ মতে কম্পিউটাৰ নিশ্চয় উপকাৰী ইয়াৰ অপব্যয়হাৰে সমস্যা বিধ কৰে একেবাৰে সঠিক। সঠিকভাৱে ব্যৱহাৰ কৰিলে কম্পিউটাৰে আমাৰ জীৱন সহজ আৰু উন্নতত কৰি তোলে। সঁচাকৈ আধুনিক যুগত কম্পিউটাৰ এক অমূল্য প্ৰতিযোগিতা ভৰ। ইয়াৰ সুফল লাভ কৰিবলৈ হ'লে লে সচেতন দায়িত্বই লৈ ব্যৱহাৰ কৰিব লাগিব। নহয়নে?
হয়, মোৰ মতে কম্পিউটাৰ নিজে উপকাৰী ইয়াৰ অপব্যৱহাৰ নকৰিলে আমাৰ বাবে বহুত উপজাতি উপযোগী হৈ পৰে। যিহেতু সঠিকভাৱে ব্যৱহাৰ কৰিলে কম্পিউটাৰটোত আমি জীৱনৰ সহজ আৰু উন্নতি তুলিব পাৰোঁ। আধুনিক যুগৰ যিহেতু এইটো এক অমূল্য সম্পদ বুলি আমি ভাবোঁ।
চিকিৎসকৰ আহ' ক্ষেত্ৰতো কম্পিউটাৰ চিকিৎসকসকলক বহুত সহায় কৰে ঠিক কথা। বিভিন্ন প পৰীক্ষাৰ ফলাফল বিশ্লেষণ আৰু ৰোগ নিৰ্ণয় কৰা। কম্পিউটাৰ ব্যৱহাৰ কৰা হয় মনোৰঞ্জনৰ ক্ষেত্ৰতো কম্পিউটাৰ ভূমিকা আছে নহয় নেকি। আমি কম্পিউটাৰত গান শুনিব পাৰোঁ, চিনেমা চাব পাৰো কাৰ্টুন চাব পাৰোঁ বিভিন্ন শিক্ষামূলক মনোৰঞ্জনমূলক কাৰ্যকলাপ কৰিব পাৰো, কিন্তু কম্পিউটাৰৰ কিছুমান অপকাৰো আছে জানানে।
হয়, হয় যিহেতু বহু সময় মই আগতে কলো যে চকু ৰশ্মিৰটো প্ৰভাৱ পেলাই বা লগতে আমি যিহেতু তাতে আহ, ঘন্টা, ঘন্টা ধৰি বহি থাকো। তেতিয়া আমাৰ আহ হাড় আৰু পিঠি হাত ভৰি এইবোৰ যিহেতু বহত সময়লৈকে বহি থাকোঁ, সেইবাবে তাত বিষ হয় বা আহ, আমাৰ আহ দেহৰ ৰাজহাড়ৰ দাৰো ভাজ লাগি যায় আৰু খুব বেছি আহ পিছলৈ নাৰ্ভৰ প্ৰব্লেমো হ'ব পাৰে, এনেকৈ বহুত দীঘলীয়া সময়লৈ বহি থাকিলে।
উম, সেইটোৱেই। তোমাৰ শিক্ষাৰ ক্ষেত্ৰতো বহুত আছে। বা উম বহুত ক্ষেত্ৰত বেয়াও হয়। আমি সেইকাৰণে কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে। মোৰ মতে কম্পিউট টাৰ নিশ্চয় উপকাৰী কিন্তু অপব্যয়হাৰে সমস্যাৰ সৃষ্টি কৰে নহয় জানোঁ?
হয় যিহেতু কম্পিউটাৰতো বহুত সুবিধা আছে। যেনেকুৱা আমি আহ' ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ বাবেও ব্যৱহাৰ কৰিব পাৰো যাত যিহেতু উম' কেতিয়াবা ছাত্ৰ ছাত্ৰী বোৰে কিবা কাৰণত একো বুজি নাপ পালেও। আহ' সোন, অতি কম সময়ৰ ভিতৰতে কম্পিউটাৰটোত ভিডিঅ' দ্বাৰা বুজিব পাৰে ভালদৰে। আহ' আহ' চাব পাৰে। বস্তুবোৰ নিৰীক্ষণ কৰিব পাৰে। আৰু বা আমিও অন্য কিছুমান ব্যৱহাৰটো যিহেতু আজিকালি অ', ব্য-ব্যৱসায়-বাণিজ্যতো খুব বেছি ব্যৱহাৰ কৰা হয়। কম্পিউটাৰটো য- তাত যিহেতু কম্পিউটাৰটো অতি কম সময়তে তাত আমি, আমাৰ ফাইলবোৰ বা আমাৰ লাগতিয়াল তথ্যবোৰো আমি সংৰক্ষণ কৰিব কৰি থ'ব পাৰোঁ। ত' খুব বেছি মানে সুবিধা হয়। এনেকৈ অহ কম্পিউটাৰত আমি আমাৰ তথ্যবোৰ ৰাখি থ'বলৈ আৰু যিহেতু তাতে দীঘ-একো অহ অসুবিধা নহয়। অ', দীৰ্ঘ দিনলৈ আমি তাতে তথ্যবোৰ জমা কৰি থৈ দিব পাৰো।
উম সঁচাকৈয়ে, বন্ধুৰ সময়ত তোমাৰ হয় কম্পিউটাৰৰ বহুত উপকাৰিতাও আছে, অপকাৰিতাও আছে সেইটো তোমাৰ যোনে ব্যৱহাৰ কৰে, সেইটোৰ ওপৰত নিৰ্ভৰ, যেনে ভাল বুলি ক'ব গ'লে সব ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় চিকিৎসা ক্ষেত্ৰত, পঢ়া ক্ষেত্ৰত। আপুনি তোমাৰ আহ মানে তোমাৰ ধৰি লোৱা ব্যৱসায়ৰ ক্ষেত্ৰত। সব ক্ষেত্ৰতে তোমাৰ কম্পিউটাৰৰ প্ৰয়োজনীয়তা আছে। কিন্তু তাৰে অপকাৰিতাটো কেত কেতিয়া ওলায় যেতিয়া চাইবাৰ ক্ৰাইম, চাইবাৰ হয় ধৰি লোৱা, তোমাৰ কিবা সেয়া বেলে অনলাইন বেলেগ বেয়াবোৰ হয় তেতিয়াহে এইবোৰ আহ মানে অপকাৰিতা সৃষ্টি কৰে, এনেতো তোমাৰ গোটেইখিনি ভালে আছে। সব সব বস্তুৰে তোমাৰ ভাল, বেয়া গুণ দুয়োটা আছে, সেইটো ব্যৱহাৰ কৰা মানুহজনৰ ওপৰত নিৰ্ভৰশীল নহয় জানো?
সঁচাকৈ, অহ যিহেতু আজিকালি বহুত বেছি অহ চাইবাৰ অপ অপৰাধীৰ পৰিমাণ বাঢ়ি গৈছে বা যিহেতু ভাই কম্পিউটাৰত সোনকালে ভাইৰাছৰো আক্ৰমণ হয়। সেয়ে অহ সেয়ে আমি সেইবোৰক অহ ৰক্ষা কৰিব লাগে যিহেতু বা শক্তিশালী আহ পাছৱ'ৰ্ড ব্যৱহাৰ কৰিব লাগে আৰু অচিন ফাইল বা লিংকত আমি ক্লিক অ' আমি অহ-টি-অ', খুলিব নালাগে লিংকবোৰ। যিহেতু আজিকালি বহুত বেছি চাইবাৰ অপৰাধী বৃদ্ধি পাইছে, সেইবাবে আমি এনেকুৱা কোনো ধৰণৰে লিংক বা অ' টি পিও কাৰো লগত অ', অ' ক'বও নালাগে কাৰো কাৰো আগত। সেয়ে ত' এইবোৰ আমি কৰিলে, আমি চাইবাৰ অপৰাধীৰ পৰা হাত সাৰিব পাৰোঁ।
হয় দিয়া, হয়। মানে আমাৰ কাৰণে বহুত অপকাৰো হয়। বেয়াও হয়, মানে এইটো নিৰ্ভৰ নিজৰ নিৰ্ভৰ কৰাৰ ওপৰত। আৰু আজি তোমাৰ পৰা বহুতখিনি জ্ঞান পালোঁ। ঠিক আছে, ধন্যবাদ।
হয়। ময়ো আজি বহুত, অ', তোমাৰ পৰা শিক্ষা পালো। ত' আজি ইয়াতে সামৰিছো। আশা কৰিছোঁ আজি আমাৰ কথা ভাল হ'ল আৰু আগলৈও এনেকৈ আমি কথা পাতি থাকিম। ধন্যবাদ।